নমস্কাৰ।
নমস্কাৰ কি কৰি আছা।
শুনি পাইছা নে।
অ শুনি পাইছোঁ।
অ আছো দিয়া এনেই। মানে ল'ৰাৰ লগতে অলপ পঢ়োৱাইছিলো।
হয় নেকি সময় অলপ। অলপমান তোমাৰ ৰাতিৰ আহাৰৰ তৈয়াৰী কৰি আছিলোঁ।
অ হয় নেকি কি কৰিলে পিছে।
মই আজি হাঁহৰ মাংস বনালো কোমোৰাৰ লগত।
একদম মানে অসমীয়া মানে থলুৱা বুলিয়ে ক'ব পাৰি আৰু হাঁহৰ মাংসটো।
অ থলুৱাই হয় আৰু।
আজি মানে মজা আৰু তোমালোকৰ। অ কেনেকৈ বনাইছা বাৰু তুমিয়ে তুমিয়ে বনাইছা নে।
অ মইয়ে বনাইছোঁ।
অ।
মই মানে তোমাৰ হাঁ হাঁহ অ। তোমাৰ মানে হাঁহৰ মাংস ল'লো এক কেজি মান। তাৰপিছত তোমাৰ তিনিশ তিনিশ গ্ৰাম মান। কোমোৰা ললো তাৰপিছত আমাৰ যিহেতু। আগৰে আদা নহৰু বতা সেইখিনি ল'লো জলক। কীয়া গৰম মচলা আৰ সৰিয়হৰ তেল ল'লো। তুমি আগতে মানে মাংস খিনি বিৰাট ধুনিয়াকে ধুব লাগিব আৰু। চাফাকে তেতিয়া ভালকে হাঁহৰ সেইটো গোন্ধটো নাথাকে। ধুই পেলাই আহ মাংস ধুই কেনে মচলা খিনি। লগাই দিব লাগে তাৰ পিছত তেল আদা নহৰু ভাজি মাংস খিনি। ভাজিব লাগে আৰু তাৰপিছত। কোমোৰাটো দি দি দিলো আৰু কোমোৰাটো দি আকৌ দহ মিনিট মান তুমি ল'ৰাই। বিলা তাৰপিছত পানী দি প্ৰেচাৰ কুকাৰত চাৰি পাঁচ। কইটামান হুইচেল দিব লাগে। গৰম মছলা ছটিয়াই বেছি তেল নালাগে নাই নাই নাই নাই।
কিছুমানে তেল নিদিয়েই বোলে মানে।
অ নিদিয়ে তোমাৰ গাহৰিতো বহুতে তেল নিদিয়ে।
অ নিদিয়ে নিদয়ে। তাৰপিছত প্ৰেছাৰত বনাইছা আৰু তুমি কুকাৰত বনালা।
তাৰপিছত গৰম মছলা দিবা চট। তিয়াই তাৰ পিছত সেনেকে আৰু হৈ। গ'ল বিহুত খাই বিহুত খাই নহ বহুতে তোমাৰ এইটো অ। আহাৰ খন বিৰাট সোৱাদ লাগে তুমি খাইছানে।
অ মই বাৰু এতিয়া খোৱা নাই এতিয়া গৰম পৰিছে। যে এইকাৰণে মানে ভয় লাগে আৰু বেছি হাঁহ মাংসটো খাব। মানে উম অলপ। খালে পাৰও একে নহয় মানে বেছিকৈ খাব নালাগে আৰু চব বস্তু। মানে এটা মানে সেই আছে নহ। গৰমত উম, কমকৈ খালে পাৰো একো নহয় তুমি মানে খালাই নেকি মানে না খোৱা নাই।
তৈয়াৰ কৰি থলো আৰু। খাম অলপকে তোমাৰ গৰম গৰম - গৰম ভাতৰ লগত।
ঠিকেই কৰিলা দিয়া ভালেই দিয়া মই মানে পনীৰৰ মানে ৰেচিপি এটা যি মানে পুৰ প্ৰণালী পদ্ধতি এটা বনালো আৰু।
অ, কেনেকে বনাইছা।
অ, মানে চাহি পনীৰ যে খোৱা নে। মানে অ, মানে চাৰ পনীৰ ষ্টাইলত বনাই দিও বনালো মানে পনিৰ মানে দুশ পঞ্চাছ কটামান লৈছো আৰু মানে তোমাৰ কথা তুমি যিখিনি লোৱা। মানুহ বেছি হলেতো বেছি - বেছিকৈ ল'ব পাৰা মানে মই দুশ পন ল'লো আৰু পিয়াজ ল'লো এ দুটা বা তিনিটা ল'লো আৰু- আৰু বিলাহী ললো তিনিটা আৰু আদা আৰু নহৰু মানে বতাহ ললো এচামুচ ললো। আৰু জ্বলা খালে তুমি জ্বলা জলকীয়া দিবা পাৰা দুটা বা তিনিটা আৰু মই হাল ম জলা মানে হালধি ললো লাল মানে জ্বলাৰ গুৰিতটো যে আছে।
অ - অ।
জলা মানেুৰিটো কাশ্মী ৰিটো লৈছো কাশ্মিৰী জলা গুৰি অলপ কালাৰ আহিছে ভাল লাগে অলপ ৰং আহিলে গুৰিতটো মানে ৰং টো ভাল লাগে। ৰঙা ৰং এটা আহে মানে স মোৰ আৰু ধনিয়া পাত টো ললো অলপমান ধুনিয় বাৰুতো ধুনীয়া এটা মানে সুগন্ধি আহে আৰু। ধনিয় পাউাডাৰ টো ললো আৰু গৰম মছলা লৈছো আৰু আৰু ক্ৰীম ল'ব পাৰা তুমি ক্ৰিম ক্ৰিম যদি লোৱা। ক্ৰীম মো ল'ব পৰা আৰু আৰু তেল বা ঘি যি মানে
হেল্ল',
অ, গাখীৰো দিয়ে - গাখীৰো দিয়ে। উম, গাখীৰৰ মলাই খিনিও দিয়ে কিছুমানে মানে মানে ওপৰত ক্ৰীম জুৰি নিদিয়া গাখীৰৰ মলাই টো দিব পাৰি আৰু।
অ - অ।
তেল বা ঘি তুমি এ মানে জোনটো খাই ভাল পোৱা বেছি ঘি বনালে তো গুন্ধাটো ভাল ভাল লাগে আৰু গন্ধতটো আৰু নিমখ। তুমি সোৱাদ অনুসৰি দিলেই হ'ল আৰু যিখিনি দিয়া তাৰপিছত আৰু ধনিয়া দিবা। বনোৱাৰ মানে বিধিতটো তোমাক কৈ দিও নেকি মই।
অ, কোৱাচোন।
অ, মানে কি? এ কেৰাহীত মানে ঘি বা তেল তুমি যোনটো বস্তু ভাল পোৱা আৰু দিলেই হ'ল। মই তেলেৰে বনালো আজি তুমি ঘি ভাল পালে ঘিটো দিবা। আৰু পিয়াজ মানে এ পিয়াজ খিনি ধুনীয়া কৈতালত ভাজিবা। আৰু আদা নহৰু পিয়াজ বিলাহী কাজু খচমিচ দিব পাৰা তুমি অলপ সেনেকৈ সেইখিনি ধুনাকৈ ভাজি ল'বা কেৰাহী ভাজিলৈ অ, বহুত ভাল লাগে মানে - মানে যোনটো মানে জোলটো মানে অলপমান গোটা টাইপৰ ভাল লাগে আৰু কিবা এটা তাৰপিছত আৰু গোটেইখিনি আদা নহৰু বিলাহী পিয়াজ কাজু কিছুমান এনেকৈ ভাজি ল'বা। ভাজি তাত নিমখ আৰু অলপমান চেনি দিব পাৰা আৰু মানে অলপমান মিঠা - মিঠা মানে ভাবটো আহিলেও ভাল লাগে আৰু। আৰু জলকীয়া দি উম, ভাল লাগিল অলমাৰ আৰু জলকীয়া দুটা দিব পাৰা সেনেকৈ দি মানে ধুনীয়াকৈ ঠান্দা হ'ব দিবা অলপ ঠান্দ হ মেচিনত মানে মানে পিচি ল'বা আৰু উম গোটেইখিনি ঠাণ্ডা হলে তাৰ পিছত পনিৰ খিনি ধুনীয়াাকৈ কাটি ল'বা তুমি যেনেকৈা মানে যে যোনটো মানে এই কটা আৰু তুমি সৰুকৈ কাটি ল সৰুকৈ কাটিব প পৰা ডাঙৰকৈ কাটিলে তুমি যেনেকৈ ভাল পোৱা এনেকৈ কাটিলা ধুনীয়া ঐ পনীৰ খিনিি অলপ ভাজি লোৱা ভাজি লব পাৰা মই ভাজি লোৱা নাই আৰু তাৰপিছত আৰু অ ম কিছুমানে ভাজি লয় বাৰু কি কিছুমানে ভাজি ল মই ভাজি লোৱা নাই যে তাৰমানে তাৰ পিছত আৰু ধুনীয়াকৈ এ কেৰাহীতটো শুনি আছ নে অ অ তাৰ অ ঠিকে আছে বাৰু তাৰপিছত এ কেৰাহিটো বহাই মই তাত অলপ বাটাৰ দিছো আৰু তাৰ মানে বাটাৰ দি এ তাত মানে যোনখিনি মানে মিক্সিত যে মাৰি মানে ৰৈলো যে সেইখিনি তাত থালে জ লোকেৰাহত মানে বুজি পাইছাানে অ সেইখিনি অ ঢালি তাত তাত মছলাখিনি দিলোঁ যিখিনি মছলা কথা কলো মই তোমাক সেইখিনি মছলা দি অলপমান গাখীৰ দিলো গা খে দি অলপমান মানে উতল আহিব দিলো তাত পনী খিনি পেলাই দিলো তাত ধনীয়া চিট ছটিয়াই দিবা গৰম মছলা দিবা হৈয়ে গ'ল আৰু তোমাৰ
হয় হয় ঠিকে আছে দে মই পনিৰটোতো খাই বিৰাট ভালে পাওঁ মানে ভাল তুমি ৰেচিপিয়ে কৈছা চেষ্টা কৰিম মই বাৰু
অ তুমি লিখি লৈছা আৰু কালি মনামাছোন নহলে
অ অ অ অ মই তোমাৰ গুৰুত্ব গুৰুত্ব কথাখিনি লিখি লৈছো
অ ঠিকেই কৰিলা আৰু তুমি বাকী এতিয়া পনিৰৰ লগত মানে ৰুটিয়ে বনাইছো ৰ'বা ৰুটিৰ লগত
অ অ তুমি পনিৰ সুৰি যিটো চেষ্টা কৰি পাইছানে
পু যিতো নাই পোৱা বাৰু কেনেকুৱা নো তুমি পাইছা
মানে বয় তোমাৰ মানে পনীৰটো ইয়াত ইয়াত মানে তোমাৰ পনীৰটোো ঘুৰি কম গুৰা গুৰা কৰি ল'ব লাগে আৰু হা গুৰি কৰি ল'ব লাগে ধৰা দুই মেচিনতো পালা বা তোমাৰ যে এ এ এনেকুৱা এটা কৰিব পাৰি আম চাম ৰুকা এটা সেই থাকে যে চ কিবা কয় সেইটো অ বুজি পাইছা ন ৰুকনি খনত তাতেও তুমি ৰুকি দিব পা তাতে ৰুকি দিলে বেছি ভাল হয় মিক্সিত দিলে মানে বহুত বেছি প মিহি মিহি হৈ যাব তুমি তখত পিয়াজ লবা অ পিয়াজ ল'বা বিলাহী ল'বা কেঁচা জলকীয়া দুটামান ল'বা আদা ল'বা আৰু হালধি দিিও ল'বা আৰু আৰু নিমখ তোমাৰ সাদ মতে ল'বা আৰু ধনিয়া পাত অলপ ল'বা তাৰপিছত তুমি মানে প পোনপ্ৰথমে তেলত পিয়ঁয়াজ আদা আৰু জলকীয়া খিনি ভাজি ল'বা তাৰপিছত বিলত বিলাহীতটো দি দিবা বিলাহীতটো যেতিয়াললে তোমাৰ কোমল নহয় তেতিয়া লৈ ৰান্ধিবা তাৰপিছত পানীত নিমখ হালধি দি পেলাই তিনি চাৰি মিনিট মান তুমি লৰাই থাকিবা হা ধুনীয়াকে তাৰপিছত ধনিয়া পাত দি দিবা হয় তাৰছত তুমি যাতে পনিৰ খিনি ঢালি দিবা
মানে মচলা কি দিব ক'লা তুমি
মছলা তোমাক মই নিমখ দিব দিলো হালধি দিব দিলো আৰু গৰম মছলাই তিনি চামুচ দিব প দুই তিনি চামুচ নহয় বাৰু অলপমান দিব পাৰা আৰু পনিৰ অ জলকীয়া দিব পাৰা তাৰপিছত পনিৰ পনীৰ টো ত কিবা দিয়াচোন সেইখিনি বস্তু খিনি অ বিলাহীতো দিয়াৰ পিছত পনিৰ খিনি দি দিবা মচলা বোৰ দি দিবা নিমখ হালধি
মানে কেনেকৈ দিব লাগিব মানে মানে মিকচিত মাৰি দিব লাগে মানে
নাই সৰু সৰু সৰু সৰুক একদম মিহি মিহিকাক কুতি দিলে হৈ যায়
উম
তাৰপিছত তুমিটো ৰুটিৰ লগত খাবলে ভাল আৰু তুমি যে অলা ৰুটি বনাইছা মোৰ মনত পৰি পনিৰ সূৰ্যও খাব পাৰি
হয় নেকি মই খাই পোৱা নাই বাৰু এইটো মই এনেই শুনিছো নামটো মানে আজিলৈ ইমাপে চেষ্টা কৰি পোৱা নাই আৰু হোৱা নাই বাৰু
কৰি চাব পাৰা তুমি ৰুটি খাইছা নে লুচি বনাইছা ৰুটি বনাইছা নে লুচি বনাইছা
নাই নাই ৰুটিয়ে বনালো ৰ'বা ৰুটিৰ লগত খাই ভাল লাগে আৰু
অ অ অ
হা মানে হাঁহৰ লগতে ভাতে খাবা আজি
অ ভাতে খাম মই হাঁহৰ লগত হাঁহৰ মাংস ভাত তুমি কি হয় তুমিতো ৰুটি খাবা আজি ন
অ অ ৰুটিয়ে খাম বাৰু তুমি মলাই পানীৰটো বনাইছানে
মলাইই পনীটো নাই বনোৱা
মানে গাখীৰে বনোৱা হয় যে
হয়
অ মই কৰো মানে কও দিয়া তোমাক তেনেকৈ বনাবাচোন মলাই পানীৰটো ভাল লাগে মলাই পানীৰটো মানে কি আৰু পনীৰ মানে যিখিনি লোৱা আৰু তুমি দুশ মই দুশ পঞ্চাশ গ্ৰাম লও মানে হৈ যায় আৰু মানে আমাৰ মানে পৰিয়ালটোৰ দুশ পঞ্চাশ গ্ৰাম ললো পিয়াজ এটা ললো আৰু মানে বিলাহী দুটা ললো আদা নহৰু অলপমান দুই চামুচ মান ললো আৰু কাজু লাগিব আৰু ফেচ মানে ক্ৰীম টো লাগিব আৰু মাক মাখন ল'ব পৰা মানে বাটাৰ ল'ব পৰা তুমি দুই চামুচ আৰু তেল আৰু মানে মছলা খিনি ললেই হ'ল যিখিনি মছলা আমি ঘৰত ব্যৱহাৰ কৰো জিৰা হালধি ধনিয়া গৰম মছলা কচৰি মেথিটো লাগিব ভাল লাগে কচুৰি মেথিটো গোন্ধটো মানে সুগন্ধিটো ভাল লাগে কচুৰ মিঠি দিলে ধুনীয়া পাতটো নি দিলেও হয় মানে আৰু তুমি নিমখটো সোৱাদ অনুসৰি এনে হ'ল আৰু আৰু তুমি মানে প্ৰস্তুত প্ৰণালীটো মানে কেনেকুৱা কেৰাহীত তেল বা উ মানে ঘি বা বাটাৰ মিজি ভাল অ এইটো দিলেই হ'ল দি পিয়াজ খিনি ধুনীয়াকৈ মানে ৰঙচুৱা হকৈ ভাজি ল'বা আৰু আদা নহৰু বতাহখিনিও ভাজি ল'বা একেলগে তাৰ পিছত মানে এৰ মানে টমেট পেষ্ট খিন মানে কি এই বিলাহী বিলাহী খিনিয়ে আগত মানে মানে মেচিনত পিচি আৰু ধনিয়া গুৰি জলকীয়া জলকীয়া গুৰি নিমখ তেল দি এইখিনি মানে কেৰাহীত ঢালি দিবা মানে মচলা খিনি অলপ ভাজিবা আৰু মানে গোটেইখিনি ভাজি কাজো যে কাজু আৰু যে মই কাজু আৰু কিচমিচে ল'বই গলো সেইখিনিও মানে মেচিনত পিচি কিনে বা উম অলপমান কাজু কুটিও দিব পাৰে সেনেকেও ভাল লাগে অলপ অলপ সেনেকৈ থাক থাকিলে তেনেকৈ দিবা দি অলপ ওলাৰি থাকিবা অলপ উ লাৰি লাৰি যেতিয়া অলপ পানী দিবা অলপ গ্ৰেভি হ'ব নহয় তাত পনীৰৰ টুকুৰা দি মানে ত তুমি কি কৰিবা মলাই দিবা আৰু ক্ৰীম দিবা ক্ৰীম দি ধুনীয়া গাখীৰো দিব পাৰা অলপ দি ধুনীয়াকৈ মানে লাৰি থিবা এটা এক দুই মিনিট মমান লাগি থাকিবা আৰু তাৰ পিছত আৰু হৈয়ে গ'ল আৰু ওপৰত স্কিম দিবা ধুনীয়াকৈ অ এনেকা ভাল লাগে ন বেলেগ বেলেগ মানে পদ্ধতিৰে বনাই,